অ। হেল্ল'!
কছোন ক।
হেল্ল'।
হেল্ল'! আহ।
কি কৰিছা?
আছোঁ এনেই, তুমি?
আছোঁ দিয়া। ভাত খালা?
এ ইমান জল্দি ভাত খামনে!
উম উম উম, কি কৰিছা বাৰু?
আছোঁ এনেই। ফোন চাই আছোঁ। তুমি?
আছোঁ আৰু, এইফালে নাহা নেকি, আমাৰ ঘৰৰ ফালে।
নাই, নাযাওঁ এতিয়া।
কিয় বা?
এনেই, মন নাই।
অ অ, মোৰ যাবলৈ মনটো আছিলে তোমাকৰ ইফালে। অ, তিনিআলিটো ফালে ওলাই আহিবা নেকি?
তুমি কেতিয়া আহিবা কবা।
অ, তোমাক দেখাই নাছিলো যে, এদিন এবাৰ চাব মন আছিলে।
আহিবা। আহিলে কবা আকৌ মোক।
আহ, যাম দিয়া। বাকী কি কৰি আছা কোৱাচোন?
এ মই এনেই শুই আছিলোঁ।
অঁ।
চাহ খালা?
নাই নাই খামহে, তুমি খালা?
নাই খোৱা, ময়ো খাম হে।
কি কবা আৰু ৰখা, তোমালে মনত পৰি থকা হৈছে আৰু।
আচ্ছা।
আচ্ছা, কি আচ্ছা?
নহলে কি কম?
তুমি কি কবা? মই তোমাক কথা সুধিছো তুমি এনচাৰ দিয়া। তুমি এতিয়া মোক কোৱা, তোমাৰ কিমান বছৰ হল?
তিয়া কিমান বছ
হেল্ল'! কি কিমান বছৰ হ'ল? তুমি মোৰ লগত বৰ্তমান সময়ত থকা কিমান দিন হ'ল?
বহুত দিন হ'ল।
কিমান দিন?
তুমি চাবানে?
ব তোমাৰ পত বহুত গিনন্তি কৰি থাকা দেই তুমি তুমি কিন্তু ভাল আছা দেই
মইতে অলপ পৰা ভাল তুমিহে নোকোৱা
বাৰু অহা জনমত লগ পালে বাৰু দে ভালেই হ'ব ন
ভালেই হ'ব বাৰু
তোমাৰ দুচকীয়া বাহন এখন আছে নেকি বাৰু
আছে আছে তুমি যেন নাজানাহে
অ মই সঁচাকে জানো বাৰু বাহনখনৰ তোমাৰ নামটো প্লেজাৰ প্লাছ
নহয়
কি বাৰু
তুমি দেখোন জানাই কি হয়
অ অ হেৰি নহয় তোমাৰতোখন গভমেন্টৰ পৰা পাইছিলা
অ ব কিব ক আছে
কিমান বৰ্ষত
পৰীক্ষা দি পেলাই যতি টুৱেলভ পাছ কৰে
বৰ্ষতো কোৱা বৰ্ষ মানে কোন চনত পাইছিলা
দুহেজাৰ পঁচিশন
অঁ কি কৰ মোৰ লগৰ কেইটাৰ লগত তোমাৰ বিষয়ে এনেকে পাই থকা দেখি লগৰ কেইটা হাঁহিছে গ ইমান গভীৰ প্ৰেম বোলে
সিহঁতকো খ পৰি যেনেকে
মোৰ সিহঁতক কৈছে যে মোৰ প্ৰেম এনেকুৱাই মোৰ প্ৰেমৰ সংজ্ঞা দিব নোৱাৰা মোৰ জীৱনত আজি বোলে তোমাৰ পৰহিলে বোলে হেৰি লগত কিন্তু মই তোমাক চেণী বুলি কোৱা নাই মই মই ভাল ল'ৰা এজন
খালি মানে অকন হৃদয়খন ডাঙৰ আৰু
তাকেইেতো হৃদয়খন ডাঙৰ হোৱাৰ কাৰণে মই টুকুৰাত ভাগ কৰি লৈছো যাৰ টুকুৰা কটাত মই আধাত তোমাৰ নাম লিখিছো
মানে চবৰে টুকুৰা টুকুৰা বেলেগ বেলেগ চলি
হয় হয় এতিয়া মোৰ এই বৰ্তমান টুকুৰাটো তোমালে মনত পৰা কাৰণে মই তোমালে সংযোগ কৰিলো
আৰু বেলেগ কেইটা টোকুৰা মনত পইলে বেলেগ এটা পুৰিবা
নাই মই আজি এইকেইদিন তোমাৰ লগতে থাকিম সদায়ে থাকিম আগৰ জনমত যদি লগ পাওঁ নাথাকিম থাকিব পাৰওঁ কিন্তু থাকিবলৈ চেষ্টা কৰিম বাকী তোমাৰ কথা এটা সুধিব আছিলে অ আমাৰ ঘৰত মানে মই আচাৰৰ ব্যৱসায় এটা কৰিছো আচাৰ খোৱা নেকি তুমি
নাই নাখা মই তেঙা ভাল নাপ
অ টেঙা আচাৰ নহয় মই ব্ৰইলাৰ আচাৰো বনাও ব্ৰইলাৰ আচাৰৰ গাচ টেঙা আচাৰ ভোত জলকীয়া আচাৰ খাবা নেকি কোনোবা এ তামান মই ব্যবসায়ত মোৰ মূল্য যথেষ্ট খিনিয়ে তিনিশ ষাঠি টকাকে বটল বিক্ৰী কৰো তোমাৰ কাৰণে মই ফ্ৰী
উ হ'ব এটা দিবা তেনে
কিয় ফিক দিম তুমি যদি মোক কাইলৈ এৰি দিয়া তুমি পইচা দিব লাগিব কিন্তু দেই পইচা তো মোক গুগল পে' মাৰি দিবা হা আজি
হ'ব স্কেনাৰখন দি দিবা
উম বাকী কোৱা কিবা ক'ব লগীয়া আছে?
নাই নাই।
তোমালোকৰ ঘৰত কুকুৰা পোহে নেকি বাৰু
নাই মৰি গ'ল।
কিয় মৰিলে, মৰিলে তুমি খালা। কি বেমাৰ হৈছিলে?
এতিয়া কুকুৰা কি বেমাৰ হৈছিলে মইনো কেনেকে জানিম।
অ বেমাৰতো ডক্তৰক দেখাব লাগিছিলে আক।
মানে ডাক্তৰক দেখুওৱা আগতে মৰি গ'ল
উম উম কিবা কৰি আছ নেকি, পঢ়ি পঢ়া নাই?
নাই পৰীক্ষা শেষ হ'ল।
অ অ।
ঢ়া শুনা কৰা নাই।
তোমাৰ এতিয়া তোমাৰ তোমাৰ এতিয়া তুমি কি বিষয় লৈ পঢ়ি আছা বাৰু
ৰাজনীতি বিজ্ঞান।
অ ৰাজনীতি বিজ্ঞান তুমি ৰাজনীতি বিষয়টোৰ ওপৰত তোমাৰ চাগে যথেষ্টখিনি নলেজ আছে।
এতিয়া কিতাপ মেলি লও নেকি
নালাগে বাৰু দিয়া। কোৱাচোন তোমাৰ ৰাজনীতি বিজ্ঞান বুলি কলে তুমি কি বুজা।
কিতাপখন মেলি লও
নালাগে তুমি কোৱাচোন ৰাজনীতি বিজ্ঞান বুলি ক'লে তুমি কি বুজা তুমি এই বিষয়টো ওৰত যিহেতু তুমি দুই বছৰ অধ্যয়ন অধ্যয়ন কৰিলা সেই অধ্যয়ন কৰাৰ ফালৰ পৰা তুমি মোক কি কলা মোক সেইটোকে কোৱাচোন
তুমি কি পঢ়ি আছা, তুমি কি পঢ়ি আছা।
মই বৰ্তমান অংক বিষয় লৈ পেলাই বৰ্তমান দ্বিতীয় বৰ্ষত এতিয়া অধ্যয়ন কৰি আছো।
অঙ্ক বিষয়ে ৰাজনীতি বিজ্ঞানৰ বিষয়ে যে নাজানিলো হ'ব।
তুমি কব বিচৰা নাই নেকি বাৰু মোক।
নাই বিচৰা।
জানিবতো মোৰও মন যায়। তুমি কি কৰা কি জানা নাই তোমাৰ ওপৰত চকু দিয়াতটো মোৰ দাৰিত্ব হয় ন।
হয় হয় বাৰু।
কোৱাচোন কোৱা।
কবা নাই ৰখি থাকিবা।
নকওঁ দিয়া।
কিয় নোকোৱা?
অংক ওপৰত পঢ়ি শংককে পঢ়া
তুমি মোক মনটো বেয়া লগাই দিলা নকৈ পেলাই
কেতিয়াবা কেতিয়াবা অকমান সোধা সোধা
এ অকমান আগত অৰ্থাৎ আবেলি সময়ত তোমাক চাৰি পাঁচ বজাৰ মানত তোমাৰ মই ছিলো ফিল্ডৰ ওচৰত দেখিছিলো।
অহ, গৈছিলো আকৌ, অহ গৈছিলো তাত। দৰিলো -দৰিলো -দৰিলো।
তুমি চাগে দৌৰি আছা কিবা মনত আশা কৰি আছা কিহৰ বিষয় তুমি দৌৰি আছা বাৰু।
চাকৰিৰ কাৰণে।
অহ, তোমাৰ ভৱিষ্যতে কিবা হোৱাৰ মন?
যদি মন নহয় মানে কিয় দৌৰিবলৈ যাম।
তাকেতো কিহত মন তোমাৰ?
ডিফেন্সত।
হা
ডিফেন্সত।
কোনটো বিষয়ত?
এয়া অসমৰ যেতিয়া অসম পুলিচতে মন হব যিহতে পাওঁ আৰু।
অহ, ঠিকে আছে লক্ষ্য আগত লৈ পেলাই দৌৰা।
হা
লক্ষ্যটো আগত লৈ পেলাই দৰা
আচ্ছা।
অহ, তোমাৰ অহ। তোমাৰ যিহেতু লক্ষ্য আছে দৌৰৰ ওপৰত মই দৌৰৰ বিষয় লৈ পেলাই দুটামান কুৱেশ্যন সুধিব পাও নেকি অৰ্থাৎ প্ৰশ্ন?
সোধা-সোধা তুমি যেনেকে সুধিছা তেনে দৰে টিছাৰে।
অহ, টিচাৰ বুলি কলে আৰু ভুল হ'ব এজন শিক্ষক হিচাপে সুধিছো।
অহ, হ'ব এজন শিক্ষক হিচাপে সোধা।
অহ, এতিয়া অসমৰ প্ৰথম দৌৰবিদজনৰ নাম কি জানানে বাৰু?
তাৰ মানে মিচি জুলিয়া।
অহ, তুমি দৌৰ- দৌৰি আছা যিহেতু জানিবও পাৰা সেইকাৰণে সুধিলো।
নেজানো
কিবা হিমা দাস নহয় জানো বাৰু এই বৰ্ষৰ?
এইবৰ্ষৰ প্ৰথম সুধিছা এইবৰ্ষৰ সোধা নাই?
প্ৰথম বুলি ক'লে ভুল হ'ব বাৰু দুহেজাৰ বিছ পঁচিছৰ ভিতৰত সুধিছো, দুহেজাৰ বিছ দুহেজাৰ পঁচিছ। চনৰ ভিতৰত সুধিছিলো।
আচ্ছা।
বৰতা কিবা কবা?
তুমি ঘৰলৈ কেতিয়া যাবা?
মই তোমালোকৰ তিনিআলিটোলে গৈ আছো তোমাক চাই পেলাইহে যাব পাৰিম। মানে ৰাতি টোপনি তোমাক টোপনি নাহিব নহ'লে মোৰো।
এতিয়া কিমান দূৰ পালাহি?
ঘৰৰ ওচৰ তিনিআলিত। টো ওচৰ পামগৈ আৰু।
অহ, আহিপেলায় কম। তুমি আহিবা, তোমাৰ মুখখন চাম আৰু মই ঘৰলে বিদায় লম।
লগত কোনোবা আহিছে নেকি?
হ'ব। লগত কাক লৈ যাম তোমাক চাবলৈ মোৰ লগৰ বন্ধুক লৈ নাযাওঁ যদি তোমাক বেলেগকে পচন্দ কৰি দিয়ে।
আহিবও পাৰে ন' লৰা মানুহ এটা।
হ'ব হ'ব দিয়া এতিয়া কথা পাতি পেলাই। সময়তো নষ্ট নকৰো মই গৈ পেলাই তোমাক চাম আৰু দিয়া ঠিক আছে হা।